হেল্ল' হেল্ল হেল্ল' হেল্ল হেল্ল' হেল্ল'
তোমাৰ নেটৱৰ্ক নাই নেকি?
হেল্ল' অ', অ' মাতটো আহিছেন নাই? অ' কি কৰি আছা?
এই আছো বহি। কি কৰিছা?
ভাত-পানী খালা আৰু?
ভাত পানী খালো হয় আপুনি খালে?
অ' খালো ৰে। এ কোৱা তোমাৰ বোলে কিবা বিজনেচ কৰিম বুলি কৈছিলা বোলে কেনেকুৱা ধৰণৰ বিজনেছ কৰিবা এনে কাপোৰ, জোতা ফাৰ্মিং
এ আছে বিজনেচ মানে আপোনাৰ ধৰক এইটো ধৰক এয়া এইবিলাক বস্তু বনাই যে আপোনাৰ লিকুইড বস্তুবিলাক বনাই যে ধৰক আপোনাৰ এইটো কাৰ ৱাচিং ক্লিনাৰ হওক চাই আপোনাৰ টইলেট ক্লিনাৰ হওক
অ' অ' অ' সেইবিলাক চব টাইপ
চেম্পু টেম্পু সেইবিলাক হয় নে?
হয় হয় হয়।
কিমান দিন হ'ল কৰা?
হ'ল কেইদমান হৈছে বাৰু। বেছিটো হোৱা নাই মোৰ পৰা
অ' অ' এনেই কিমান মান ইনভেষ্ট কৰিছিলা প্ৰথমতে।
আমি কৰিছিলোঁ দহ হাজাৰ মান
ওৱাহ নিজে নিজে বনোৱা ন বস্তুবিলাক তাৰপাৰা এইবিলাক ডিলাৰে লয় নে এনে দোকানত লোকেল দোকানত চাপ্লাই কৰা।
ধৰক ন আপোনাৰ ধৰক এতিয়া বস্তুটো এতিয়া আপুনি বস্তুটো কৰিলে ন মানে বনালে আপুনি বনাই পেলাই আপুনি পেকিং কৰিলে ধৰক। সেইটো ন আপোনাৰটো কাষ্টমাৰ লাগিব ন। গিলেক গেলামাল দোকান গ'ল
অহ'
আপোনি ধৰক আৰু হেইত গ'ল কেনে এইটো হ'লচেল দোকানত গ'ল মানে সেইয়া তাত ল'ব লাগিব খালি কাষ্টমাৰবিলাক।
হ'লচেল দোকান বিলাকত ন এনেকে তে তাত হেৰিয়ত তুমি চাপ্লাই নকৰা ন বাল্কত মানে বেছি বেছিকৈ ধৰা কোনোবা তাক কোম্পোনীয়ে যদি ক'লে ধৰা ইমানতটো মোক লাগে আৰুটো হ'লচেলত কিমান মান কে দিয়া ৰেটটো পাৰ পেকেট। এটকীয়া পেকেটটো।
এটকিয়া পেকেটটো আমাৰ ধৰক এইটো এতিয়া যোনটো হেৰি হয় দহ পেকেট আহ হয়নে? কথাটো কৈছোঁ আৰু দেই আপোনাক মই বোলোঁ চিম্পুলকে কৈছোঁ কথাটো আৰু দহ পেকেট হয় আপুনিটো তাতো এটকাকে বেচিব ন।
অহ'
ধৰক আমি জহত পেকেট বিশ পেকেট আমি তাত দিওঁ মানে কিন্ত মানে তাত লাভটো তাত দিওঁ মানে
কে টকা, কে টকা, লাভ দিয়ে।
ধৰক এটা বানন্দিলত ধৰক আপোনাৰ বিশ ত্ৰিশ টকামান লাভ থাকিব আৰু তাতকৈ বেছিও যাব তাতকৈ বেছিও যাব পাৰে। আৰু ধৰক আপোনাৰ হাৰ্পিক চাৰপিক
ৰ মেটেৰিয়েল বিলাক ক'ব আনা আৰু মানে হাৰ্বিক চাৰ্বিক যোনবিলাক বটল বিলাক মানে যোনবিলাক তোমাৰ ধৰা হাফ লিটাৰ থাকে, ফুল লিটাৰ থাকে। হয় নাই। সেইবিলাক বটল বিলাক তোমালোকে কোনটো টাইপত দিয়া মানেছ। প্ৰাইচটো এনেইতো দোকানত কিনিব গ'লে ওৱান এইটি মানকে পৰে চাগে
হয়, হয়, হয়, তাকে মানে তাত ধৰক আপোনাৰ ইয়াত হেই লিখা থাকে তাত আপোনাৰ ওৱান এইটি ধৰক ওৱান ছেভেনটি এনেকে লিখা থাকে।
উম, উম।
কৰোঁ বুলি হ'লচেল কৰোঁ ক'লে আপুনি তাত আপোনাৰ এশ টকাকে ৰিদিও কৰিলে লোকচ আনে হয়নে আপুনি এশ টকাটো
কে চিষ্টেমত বিকে ন।
হয়, হয়, কেচ আপোনাৰ ধৰক বাৰটাকে থাকিব তাত এটা হেৰি বান্দলত
অ' অ' তাৰপৰাৰা এইটো ৰ মেটেৰিয়েলটো ক'ৰপৰা আহে যোনটো মালটো দি বনোৱা হয় যে।
হয়, এইটো আমাৰ বাহিৰৰ পৰা সেইটো।
বাহিৰ পৰা আহে ন এইটো কেজি চিষ্টেমত আহে নে লিটাৰ চিষ্টেমতে আহে।
আপোনাৰ হয়, হয়, পাউডাৰ থাকে বস্তুতো আপোনাৰ বকচ ত্ৰিচু বায়ে মানে ধৰ আপোনাৰ বান্ধিল ধৰক এনেকে আহে আৰু
অ' বান্দল চিষ্টেম।
হয়, হয়, তিনিটা বক্সচ আহিব তাত মানে দহ হাজাৰ টকা খৰচ কৰিব লাগিব আপুনি।
দহ হাজাৰ টকা। এটা বান্দুলত এটা বান্দুলত এনে কিমান মানকে থাকে।
আপোনাৰ তাত আপোনাৰ এটা মান আপোনাৰ ধৰক পোন্ধৰ হাজাৰমান থাকিব আপোনাৰ
পোন্ধৰ হোজাৰ মান ত পাৰ বাডোণ্ডল কিনিবলৈ কিমানকে যায় এনেই প্ৰাইচটো
তাকে কৈছো আপোনাক পাৰ মান আপুনি ধৰক বেছি আপুনি ধৰক বেছিলে মানে আপুনি এটা বটল য আপুনি এশ টকাকে বেচে এই বাৰটা বটল বাৰশ টকা হাব নে নহয়
সেইটো হয় মানে তুমাক সুধিছো মই জুনতু ৰো মেটেৰিয়েল আনা সেইটো তুমালে চিষ্টেমত মানে আনকৈ প্ৰাইচ প্ৰাইজিংটো কিমানত অনা
অ আমি সেইটো তাকে কৈছোঁ হয় হয় আমি দহ হাজাৰ টকা দিওঁ হয় হয় ৰহ তিনটা বজাত আহিব তিনটামান আপুনি হেৰি কৰিব নে
সেইটো কেজি হিষ্টেমতে আহে ন আচ্ছা
পেকেট থাকিব তিনিটামান ধৰক আপুনি দহ লিটাৰ পানীত দহ লিটাৰ পানীত আপুনি ধৰক এ হানড্ৰেড এম এল
অ
বলে হল বস্তুটো মানে তাত পুৰা গুটি কেনে বাৰ ঘন্টা আপুনি থৈ দিব ৰাতিপুৱলৈ মানে পূৰা আপোনাৰ
অ মই বস্তুতটো এতিয়া গম পালো তোমালোকে সেইটো চ্বেম্পু বনোৱা তাৰ পাছত হাৰ্পিক তাৰ পৰা মানে এইটো হেণ্ড ৱাছ এইবিলাক বনোৱা হয় নে
হয় হয় হয়
এ সেইটো যদি মই এতিয়া কৰিব বিচাৰোঁ ধৰি লোৱা দহ টেন থাউজেণ্ডৰ পৰা ষ্টাৰ্ট কৰিব লাগিব হয়নে পেকেজেকেজিংটো কেনেকে কৰা মানে এইটো তোমাৰ
কি কি কৈছা
পেকেজিংটো মানে যোনটো পেকেট বনোৱা নহয় সেইটো তোমালে নিজে বনোৱা নে
অ নাই আমাক নাই বৰ আাবাদী কৰা হয় বটল আৰু ষ্টিকাৰ আমি নিজে বন কেনেকা ষ্টিকাৰটো
ষ্টিকাৰটো কোনটো কেনেকৈ বন মানে প্ৰ প্ৰিণ্ট আউট কৰি কিনে লগোৱা নে প্ৰিণ্ মেচিনটো কিমান লয় তোমালোকৰ সেইটোইটোতো প্ৰিণ্টো বেলেগ হয় ন মানে যোনটো জেকস্ প্ৰণ্ট সটো নয়
সেইটো নহয় নহয় সেইটো নহয় এইটো আপোনাৰ বিশ হেজামান পৰিব চাগৈ
টুৱেণ্ট থাউেণ্ ন মুঠতে এইটো বিজনেচ কৰিবলৈ হলে মানে ফিফটি থাউজেণ্ড নেট লাগিব মানে ন
আপুনি পাটৰ্নাৰশ্বিপে কৰিলে আৰু ভাল হ বস্তুতটো
অ পাৰ্টনাৰশ্বিপত তোমাৰ পাৰ্টনাৰ আছেনে তুমি অকলে এতিয়া চিংগলকে কৰি আছা
নাই এতিয়া মইতো বাৰু বৰ্তমান চিংগুল চিংগুল কৰিছো বাৰু গাৰ্জেনৰো চাপৰ্ট আছে বাৰু
অ গাৰ্জেনে চাপত আছে ন
সেইটো কৰি আপোনাৰ ধৰক এনেই কৰিব লাগিব
তোমাৰ মাততো ভালকে নাই আহা
অ নেটৱৰ্ক নাই নেকি নেটৰ্ নেটৱৰ্কটো অকণ প্ৰব্লেম দি আছে মানে নেটৱৰ্কতটো অকণ প্ৰব্লেম দি আছে নেকি আজি এয়াৰটেল চিম টো
আহ আহ
আপুনি আৰু বিজনেছ কৰো কলে ধেই বিজনেছ আছে মানে
মই তাকে মই তোমাৰ কৰি আছো এতিয়া থিপথেট কাপোৰৰ মোৰ বিজনেছ আছে তাৰপিছত ফাৰ্মো আছে দেই
হয় হয়
কিন্তু মানে এটাত যোনতটো প্ৰফিট মানে বিচাৰো মানে সেইটো প্ৰফিট নহয়গৈ এতিয়া মই বেলেগ বেলেগ মে ম বিজনেছ ট্ৰাই কৰি আছো
আপোনাৰ ফাৰ্ম খন মানে কি ফাৰ্ম
মোৰ ব্ৰইলাৰ ফাৰ্ম আছে তাৰপিছত তোমাৰ লগতে ছাগলী আছে গাহৰি আছে
আপুনি এটা কাম কৰিব পাৰে কিন্তু দেই এই ব্ৰইলাৰ লগত যে এইটো যে এটা
অ গম পালো তোমাৰ হেৰি কথা কৈ জান তুমিয়ে উম লেয়াৰ কথা কৈছা উম উম উম উম গম পালো তুমি কোনটো কথা কব বিচাৰিছা
সেইটো আপোনাৰ ধৰক বেচিলে মানে আপোনাৰ লোকেল মুৰ্গী সমানে দাম পোৱা যায়
উম উম হয় নাই নাই সেইটো সেইটো সেইটো মই তোমাৰ আনিছিলো দেই অনাৰ পিছত কি হ'ল মানে বেমাৰ আহিলে
হয়
অকল কিন্তু সেইটো কুকুৰাক হে পালে তোমাৰ লোকেলখিনি একো নহ'ল
হয় হয় মানে তেওঁ ন অক কেমিকেল চেমিকেল দিব লাগে বাৰু মানে কিবা
নহয় পুৰা মানে মেডিচিন দিছ ছিলোঁ ত মেডিচিন চেডিচিন দিলোঁ নেবাচছিলে মানে সেইটো কাৰণে মই সেইটো বন্ধ কৰি দিলোঁ সেইবাৰ মানে মোৰ ছিক্সটি ছিক্সটি প্লাছ মানে মোৰ লচ হৈ গ'ল।
অ
সেইটো কাৰণে এতিয়া আমাৰ মানে তোমাৰ ছাগলী পুহো ছাগলী কিন্তু প্ৰফিটটো বহুত বেছি পোৱা যায় ছাগলী আৰু গাহৰিত
গাহৰিত থাকে বাৰু আপুনি গাহৰিটো কি মানে গোটা চিষ্টেমত বেছে নে নে আপুনি এটো কাটি কেনে বেছে বাৰু
গোটা গোটা অৰুণাচলৰ বেপাৰী আহে অৰুণাচলৰ পৰা অ এটাত তো কিমান থাৰ্টি থাৰ্টি ফাইভ মানে আমাৰ কুইণ্টেল চিষ্টেমত হয় ন গাহৰিবিলাক আমি মেডিচিন দিওঁ যে
অ' আচ্ছা
উম
বাকী তুমি খুৱাই চাগে ন দানা চানা খুৱাইছাগে
উম উম উম দানাত মানে তোমাৰ পলিচ খায় তুঁহগুৰি তাৰ পিছতকলগছ সিজাই খুৱাই মানুহ চলি আছেটো তাকে মানে অ', গাহৰিটোত প্ৰফিটটো হয় মানে আমাৰ অৰুণাচলৰ পৰা তোমাৰ খুঞ্চা দেওমালী সেইবিলাকৰ মানে কাষ্টমাৰ আহে বেছি বেছিকে লৈ যা মানে দশটা পোন্ধৰটা গাহৰি একেলগত লৈ যায় হেল্ল'হেল্লো,
হেল্ল', অ শুনি আছো, শুনি আছো, কোৱা
তাৰপাছ ব্ৰইলাৰটো তোমাৰ সেনেকে ধৰ বইলাৰটো কিন্তু লোকেল বেপাৰীবিলাকে নিয়ে
মানে ব্ৰইলাৰটো কি লোকেল মানুহে নিয়ে নে আপোনালোকৰ এইটো জোনটো মানে আপোনালোকৰ প্ৰিমিয়াম এটা আছে মানে
মানে লোকেল বেপাৰী, লোকেল বেপাৰী বিলাক আমাৰ ইয়াত মানে হলচেল ডাঙৰ-ডাঙৰ ব্ৰইলাৰ দোকান আছেটো।
হয় অ' মানে আপোনালোকক কোম্পানীৰ পৰা মানে আপোনালোকক নিদিয়ে মানে আপোনালোকে মানে ডাইৰেক্ট
অ'-অ' মই পাৰ্চনেলকে পোহা কোম্পানীৰ ফালৰ পৰা পোহা নাই কোম্পানীত তোমাৰ প্ৰফিট নাই গম পাইছা নাই যদি কোম্পানীৰ ফালৰ পৰা যদি পুহিম বুলি ভাবিছা সেইটো কৰি মানে লাভ নাই। সেইটো কৰি পিনে নিজৰ ভৰিত নিজে কোঠাৰ মাৰি লোৱা নিচিনা হ'ব মানে।
কেনেকে চোৱা দেই তোমাৰ এতিয়া কোম্পানীয়ে সেই ব্ৰইলাৰ তিশটাত ধৰি লোৱা তোমাৰ টুৱেন্টি থাউজেণ্ড থাউজেণ্ড এটা প্ৰফিট পালে
হম,
হয় নে নহয়? তাৰ পৰা তোমাক ফাইভ থাউজেণ্ডাহে দিব আকৌ কষ্ট চব তুমি কৰিবা ফলটো সিহঁতি খাব মানে সেইটো কাৰণে মানে কোম্পানীৰ ফালৰ পৰা পুহি লাভ নাই।
অ' লোকচানো আছে বাৰু সিহঁতক দি হয়নে?
অ'
এতিয়াতো যোনটো আমাৰ ছাগলী-ছাগলীতো বহুত মানে ৰেটটো হাইতো তোমাৰ ছেভেন হাণ্ড্ৰেড পাৰ কেজিকে পৰে আমাৰ ইয়াত।
এ ছাগালিও বিক কা হয় মুঠতে মান্থলি তোমাৰ মোৰ অ গাহৰিতো তোমাৰ টাইম লাগে ন ডাঙৰ হবলৈ ব্ৰইলাৰত মুঠতে মোৰ মান্থলি ই তোমাৰ ছিক্সটি প্লাছ প্ৰফিট উলাইগে।
সেইফালে ছাগলীটো তোমাৰ এক্স তাকে ওলাই ছাগলী আৰু গাহৰিটো ছেম মানে তোমাৰ এইটো চিজু আমি মানে বিহু চিজুত মানে বেছিকে বিকো ট।
উম।
আপুনি তাতে আৰু এটা সৰু সুৰা বিজিনেছ কৰিব পাৰিম তাত দেই ব্ৰইলাৰ ফাৰ্মখনটেই।
কি?
যে এইটো মাছৰুম খেতি কৰে যে?
মাছৰুম মাছৰুমটো কৰিছিলো মানুহৰ মুখ লাগি যায় গম পাইছা নে চাই দিয়ে যে আহি পিনে। যিমান লুকুৱাই পিনে কৰিলেও আৰু চুৰ হয়।
মানে য'ত আপুনি ব্ৰইলাৰ ফাৰ্ম আছে যে। আপুনি তাৰ ওপৰতে কৰি দিয়ক না আপুনি তাত বান্ধি ওপৰতে বান্ধিব লাগে হয় নে?
এই সেইটো বহুত মানে হেৰি কৰিব লাগে ন খাটনি আছে সেইটোত কিন্তু প্ৰফিতটো আছে দেই তাত। সেইটোত মানে অলপ খাটনি কৰিব ওলাই ক সেইটো কাৰণে সেইটো কাৰণে টা টান লাগে মানে। তোমাৰ চোৱা প্ৰথমতে খেৰ খিনি সিজাব লাগিব। আক ক খেৰ বান্ধিব লাগিব টাইমে টাইমে পানী দিব লাগিব মানে বহুত কষ্ট মানে সেইটো কিন্তু কৰিব পাৰিলে এইটো ঠিকে আছে কৰিম বুলি মই ভাবিছিলো মানে। উম
বা তুমি এতিয়া কেনেকুৱা পঢ়ি আছানে?
নাই নাই মোৰ নাই মোৰ পঢ়া কমপ্লিট হ'ল তোমাৰ নেক্সট ইয়েৰ।
হয় নেকি?
যোৱা বছৰৰ।
তোমাৰ ষ্ট্ৰীমটো কিহত আছিলে?
মোৰ আছিলে তোমাৰ আৰ্টচত আছিলে।
আছে নাই
উম।
ঠিকে আছে বাৰু।
তোমাৰ কমপ্লিট হল নেকি?
অ, মু, মই এতিয়া বাৰু মোৰ বেছি নাই আৰু আমাৰ এতিয়া আৰু এক বছৰ আছে আৰু লাষ্ট।
ফাদীবি
তাকে কৰা কৰা লাষ্ট ইয়াৰ তোমাৰ ষ্ট্ৰীম কিহত লৈছা? মানে মেজৰ লৈ কিহত লৈছা মেজৰ?
আমাৰ মেজৰ আছে তোমাৰ এইটো জিঅলজি।
পলিটিকেল চাইন্সত লৈছিলোঁ। তাকে, অ'তাকে অ কিবা- বা সুধিব থাকিলে মই তোমাক কল কৰিম ধৰা মই এইটো যদি কৰিব হয়।
হ'ব হ'ব ঠিক আছে। মই আপুনি মোক কল কৰিব মই আপোনাক ৰিচিভ কৰিম বাৰু। ঠিক আছে ন'?